ত' হেল্ল'
অ কি কৰি আছা
এনে আছো ৰবা বহি আছো চফাত তুমি কি কৰি আছা
অ' এই ময়ো এনেই আছোঁ ৰ'বা তোমাৰ এই বাহিৰত চেয়াৰখন পাৰি কিনে বহি আছোঁ গছৰ তলত অলপ গৰম বহুত এতিয়াও গৰম যোৱাই নাই
তাকে বাকী ভাত পানী খালা
ভাত পানী তোমাৰ খাল ৰবাহ এই মানে তোমাৰ ৰাতিৰে অলপ মাংস আছিল পোৱাটো মই এই ভাত নাখোৱাই দিয়াচোন পোৱাা মানে এই অ'টছ বা তোমাৰ অলপ চলপ কিবা এনেকুৱা যিবিলাক অলপ পাতলৰ খাদ্য আৰু সেইটো খাই কিনে অলপ দুপৰীয়া ভাতটো খাই দিওঁ আৰু মানে তিনিও সাঁজ ভাত খাব নোৱাৰা ন আজিকালি দেখিছাই তুমি ঘৰত বহি থাকো ক'তও ওলাই নাযাওঁ এতটো ওলাই আহিব তিনি সাঁজ তিনি সাঁজ খালে সেইকাৰণে দুসাঁজে খাৱ এতিয়া তুমি হালে নাই
অ অ খালো খালো বাকী কেনে খবৰ পাতি
খবৰ পাতি কি ক'ম আৰু ঠিকে আছে দিয়া মানুহকতো ধৰিব নোৱাৰাই তুমি মানুহৰ এতিয়া যি অৱস্থা হৈছে মানুহৰ মানৱীয়তা নাইকিয়া হৈ গৈছে এ আছো দিয়া আৰু ঠিকে তোমাৰ কোৱা
মোৰো ঠিকেই বাৰু বেয়া নহয় ঠিক াকা চলি আছে বাকী তুমি মানৱীয়তাৰ কথা কিয় ওলালাহে আজি কিবা হৈছে নেকি
এ নাই বোৱা এনে আৰু মানে এই মই নিউজ প আছো নহয় এই ীল মানে ইনষ্টাগ্ৰামত পাইছিলোঁ আৰু এ দুদিন আগতো চাগে এটা নিউজ শুনিছে চাগে কোনোবা যে এজন মানে ছোৱালীয়ে এজন মানে মানে ল'ৰা আৰু মানে কি হয় তেওঁৰ মানে হ'বলগীয়া যিটো স্বামী আছিল ত তেওঁক পাহাৰৰ পৰা তোমাৰ পেলাই দিছিল ন সেইবিলাক নিউজ আৰু বা তোমাৰ এই এই কালিনে পৰহি বোলে আৰু কোনোবা এটা অ' মানে ঘনীয়েকে আৰু নিজৰ গিৰীয়েকটো আৰু এই বাথৰুমতে তোমাৰ মাৰি পেলাই পুতি থৈ দিছিলে আৰু সেনেকুৱা ধৰণৰ নিউজ পাই আছো। ত' তাকেই দেখি মানে ভাবিছোঁ আৰু কেনেকুৱা মানে ধৰনৰ মানৱীয়তা নোহোৱাই গৈছে আৰু মানুহৰ মাজত।
সেইটোতো হয়েই বাৰু, এই এনেকুৱা আজিকালি ঘটনাবোৰ বহুত মানে সঘনাই দেখা পোৱা যায়হে, সামাজিক মাধ্যম খুলিবা তুমি আৰুতো জানাই আৰু নিউজতকে বেছি আজিকালি সামাজিক মাধ্যমতে গ'ম পাই চব বস্তু ক'ত কি হৈছে ক'ত কি হোৱা নাই। সামাজিক মাধ্যমটো মানে খুলিলেই হ'ল আৰু। মানে আৰু এতিয়া এনেকুৱা হৈছে তোমাৰ কাকো মানুহক বিশ্বাস কৰিব নোৱাৰি আৰু। এনেও তোমাৰ বিপদৰ সময়তো আজিকালি কোনেও সহায় কৰিব আগ নাবাঢ়েগে। সেইটো বেলেগ কথাত তোমাৰ সুবিধা মানে যিটো সুবিধা ল'ব চেষ্টা ন সেইটোহে বেছি মানুহৰ আজিকালি।
হয় দিয়া একেবাৰে ঠিক কৈছা। মানে মানুহে তেতিয়া লৈ সহায় কৰে বা তেতিয়া লৈ মানে তোমাৰ ভালদৰে কথা পাতি থাকে যেতিয়ালৈ তোমাৰ কামটো তেওঁলোকৰ শেষ হৈ নাযায়। যেতিয়া তেওঁলোকৰ কামটো পূৰণহৈ যায়, তেতিয়া তোমাক চাইড কৰি দিব বা তেতিয়া তোমাক গুৰু গুৰুত্ব নিদিয়া হ'ব ত' সেনেকুৱা আৰু। সেনেকুৱা ধৰণৰ কামবিলাক কৰে আৰু, মানে স্বাৰ্থপৰ আৰু ক'বলৈ গ'লে মানে মানুহৰ যিটো সৰলতা বা তোমাৰ এ নিস্বাৰ্থ ভাৱে মানে ধৰি লোৱা এনে লগ হিচাপে হওঁক বা বন্ধু হিচাপে হওঁক বা নিজৰ কি বুলি কয় আজিকালিতো স্বামী আৰু বুলি কয় আহ পত্নীৰ মাজত সেনেকুৱা মানে তোমাৰ দেখিবলৈ পোৱা যায়। মাক দেউতাকৰ লগতে হওঁক বা তোমাৰ যিকোনো আৰু ব্যক্তিৰ লগতে হওঁক মানে নিজৰ বাহিৰে আৰু যিবিলাক আন ব্যক্তি আছে আৰু সেইবিলাকৰ লগত হওঁক ত' সেনেকুৱা আৰু মানে যেতিয়া মানে নিজৰ কামত আহি থাকে তেতিয়ালৈকে মানে ভাল আৰু, যেতিয়া মানে তোমাৰ সেইবিলাক কামটো গুচি যায় তেতিয়াৰ পৰা আৰু নাই আৰু গুৰুত্ব নাই। মানে তোমাৰ ধৰি লোৱা এতিয়া মই ক'লো আৰু হ'বলৈ উদাহৰণ দিলোঁ আৰু, ধৰি লোৱা তুমি এজন লগৰৰ লগত থাকিলা আৰু লগৰ লগত থকাৰ পিছত তোমাৰ লগত আৰু কাম কৰি আছে। তো কাম কৰি থকাৰ পিছত ত' যেতিয়াহে কামটো হয় হৈ যাব আৰু তেতিয়া কি হ'ব, যেতিয়া ধৰি লোৱা তুমি তাক মেছেজ দিলা নহ'লে তাক তুমি খবৰ ল'লা, তেত তিয়া সি গুৰুত্ব নিদিয়া হ'ব সেনেকুৱা আৰু কথাবিলাক।
ঠিকে ঠিকে ঠিকে বাৰু, কিন্তু মই কেতিয়াবা ভাবো কি জানানে? এ ধৰা আগতেতো মানুহৰ শিক্ষা দীক্ষা ইমান নাছিল আগৰ সময়ত আৰু কিন্তু তথাপিও মানে আগৰ সময়ত মানুহৰ মাজত সেই মানৱীয়তাটো আছিল। কিন্তু তো এতিয়া এনেকুৱা হৈছে বৰ্তমান সময়ত যিমানে মানুহৰ শিক্ষাটো বাঢ়ি বাঢ়ি যায় আছে, তুমি যিমানে মানুহক শিক্ষিত হোৱ দেখিবা ন সিমানে মানুহৰ যিটো মনৰ মানৱীয়তা বা মানুহৰ প্ৰতি থকা যিটো আদৰ ভাৱ সেইটো কিন্তু নোহোৱা হৈ গৈছে সমাজত। মানে কেৱল নিজৰ তুমি কোৱাৰ দৰে নিজৰ স্বাৰ্থৰ কথা ভাবে। আৰু কেৱল টকা পইচাৰ কথা চিন্তা কৰে। বাকী মানুহৰ জীৱনত ধৰা নিজৰ ঘৰুৱা কেতিয়াবা এনেকুৱা হয় কামৰ মাজত এনেকুৱাই ব্যস্ত হৈ পৰে মানুহবোৰ যে নিজৰ ঘৰুৱা পৰিয়ালৰ মাজত কি হৈ আছে কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে সেইবোৰ সেইবোৰে আনকি গ'ম নাপায়। ত' মানে সেই ক্ষেত্ৰত অলপমান আমি গুৰুত্ব দিব লাগে। কাৰণ টকা পইচাটো তোমাৰ আহি থাকিব। কিন্তু তুমি নিজৰ পৰিয়ালৰ কথা যদি গুৰুত্ব নিদিয়া, এতিয়া বাহিৰা মানুহে আহি তো নিদিয়া নহয় গুৰুত্বটো সেইবোৰ বহুত ভাবিব লগা কথা, আৰু মানে যেনেকুৱা ধৰা আমাৰ শিক্ষা ব্যৱস্থাটো, শিক্ষা ব্যৱস্থাই যেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব লাগিছিল বা শিক্ষাতো যেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছিল আগতে এতিয়া কিন্তু অলপ সলনি হৈছে আৰু মানুহৰ যিটো তোমাৰ আমি যে কওঁ বুলি যে কওঁ সেইটো মানুহৰ সলনি হৈছে মানে যিমানে শিক্ষিত হৈছে মানুহে নিজৰ নিজৰও স্বাৰ্থপৰ হৈ যাই আছে সটো সকলো ক্ষেত্ৰতে।
হয়, হয় একেবাৰে ঠিক কৈছা এই মানে মানে তেতিয়া মানুহে নিজৰ স্বাৰ্থকৰণে বা নিজৰ আহ মানে ইচ্ছা কৰিলে আৰু যিকোনো কাম কৰি দব পাৰে মানুহক মাৰিও পেলাব পাৰে সেনেকুৱা আৰু। মানে একো নাভাবে নাচায় আৰু তোমাৰ তাতে সহায় কৰে তোমাৰ আহ। এই ধৰি লোৱা এই আমাৰ যিটো আইন ব্যৱস্থা আছে সেইটো অলপ ভয় কৰে কাৰণ আমাৰ আইন ব্যৱস্থাটো ইমান মানে ক কঠোৰ নহয় আৰু। মানে বেলেগ দেশৰ দৰে ইমান কঠোৰ নহয় যে তোমাৰ এবাৰ হ'লেও বা দুবাৰ এনেকৈ কিবা বেয়া কাম কৰিলেও তোমাক এ ৰেহাই দিব এনেকুৱা আৰু ত' সেই কাৰণে চাগে বহুতে মানে যিটো তোমাৰ এই বেয়া কাম কৰিবলৈ লাই পাইছে সেনেকুৱা আৰু মানে মানুহে মানে নাভাবে আৰু আজিকালি মানুহক মাৰি পেলাবলৈ এনেকুৱা হৈ গৈছে আৰু মানে মানৱীয়তাৰ মানে একো নাইে দিয়া এই ধৰি লোৱা আহ এই কিছুমান থাকে ন মানে ইচ্ছা কৰিলে মাৰি পেলালে কিবা ক'ৰবাত কাজিয়া লাগিলে তো তোমাৰ তুমি ধৰি লোৱা এজন ভাল পৰিয়ালৰ মানুহ তাত তাৰ কোনো নাই আৰু সি এনেই আৰু অ' এনাই থাকে আৰু ত সেনেকুৱা মানুহৰ লগতো কেতিয়াও লাগিবই নালাগে সেইবিলাক মানুহে মানে লগত কি লৈ থাকে সতো গমেই নাপা আজিকালি আজিকালি কিমান বেয়া ধৰণৰ মানুহ ওলাইছে। মানে ভাল মানুহো কেতিয়া তোমাৰ বেয়া হৈ যায় সেইো তোমাৰ মানে গমেই নাপাবা এনেকুৱা আৰু। মই ভাবো আমাৰ যিটো মানৱীয়তা সেই মানৱীয়তাটো দিনক দিনে মানে তলতে যায় আছে। আৰু তোমাৰ যিটো পইচাৰ কাৰণে যিটো মানৱীয়তাৰ তলত গৈছে সেইটোতো ক'ব নালাগে। ছবেই জানা আছে। মানে পইচাৰ কাৰণে মানুহে কিমান তলত নাহিব পাৰে একবাৰ নিজে ভাবি নাচায় আৰু। মানে এনে সাধাৰণ সাধাৰণ পইচা নহয় বাৰু পইচাটোতো বহুত গুৰুত্বপূৰ্ণ হয়। কিন্তু হ'লেও মানে এই দুটকা পইচাৰ কাৰণে আৰু অ' মানে গোটেই মানে বেলেগ এজনৰ জীৱনে ধ্বংস হৈ দিয়ে এনেকুৱা আৰু। মানে এই দুটকা পইচা লৈ নো কৰিব কি দুদিন থাকিব তিনিদিন থাকিব। এদিনতো নোহোৱা হৈ যাব ন এদিনতো নিজেই নোহোৱা হৈ যাম। সেইটো পইচাটো সদায় নাথাকে ন কিন্তু নিজৰ যিটো মানৰ মানৱীয়তা হওক বা নিজৰ যিটো সৰলতা। বা তোমাৰ আনক যিটো সন্মান কৰাৰ তোমাৰ ভদ্ৰতা সেইবিলাকতো তোমাৰ চিৰ যুগম থাকি যাব ন। সেইবিলাকৰ পৰাই তোমাক মানুহে চিনি পাব বা সেইবিলাকৰ পৰাই তোমাক মানুহে সন্মান কৰিব। আমাৰ যিমান এতিয়া ডাঙৰ ডাঙৰ ব্যক্তি আছে সেই ব্যক্তিবিলাকক ক সন্মান কৰে কাৰণ তেওঁলোকে ধৰি লোৱা এই পইচা পাতিয় হওক বা তোমাৰ ধৰি লোৱা এইবিলাক কাম সেইবিলাক আপত গুৰু্ব দিয়া। আৰু তেওঁলোকৰ পইচা আছিল কিন্তু তেওঁলোকে সদায় জনতাৰ লগত বা ধৰি লোৱা মানুহৰ লগত ভালদৰে মিলি জুলি একদম শান্তভাৱে মানে ভদ্ৰতাভাৱে কামবোৰ কৰিছিল। সেয়াই দিয়া আৰু কি ক'বা তাৰ ওপৰত বাকী তুমি কিবা ক'বা নেকি আৰু?
তুমিতো কলাই দিয়া এতিয়া আৰু কি কম মই এই বিষয়ে বা কি এই মানৱীয়তাৰ লগত মানে কি হৈছে বৰ্তমান তুমি ক'ব গ'লে আচল কথাটো মানৱীয়তাতকে নহ মানুহে বেছি হিংসাহে কৰে আজিকালি আজিকালি তুমি ধৰা তুমি এটা ভাল কাম কৰিছা সেই ভাল কামটোত ন দহজনৰ নজন মানুহে তোমাক মানে মুখত হয়তো প্ৰশংসা কৰিব পাৰে কিন্তু ভিতৰে ভিতৰে নিশ্চয় হিংসা কৰিব। যে ই এইটো বস্তু কিয় কৰিলে। বা ই বস্তু এইটো বস্তু কেনেকে কৰিব পাৰিলে আমি কিয় কৰিব পাৰি নাই সেইটো হিংসাৰ ভাৱহে মানুহৰ বেছি। ত সেই সমস্যয়াটো তোমাৰ সমাজত বাঢ়ি বাঢ়ি যায় আছে আৰু হিংসাৰ ভাৱ যিটো। মানে এতিয়া ধৰা কাৰো জীৱনতো কাৰো বাধা নাই এতিয়া তুমি যদিও কৰিব পাৰিছা। নিশ্চয় তুমি কষ্ট কৰি কৰিছা ত তেওঁলোকেও কৰিব পাৰে কিন্তু আনক হিংসা কৰি বা আনৰ বেয়াটো ভাবি একো একো লাভ নহয় কিন্তু মানুহে আৰু সেইটোতে বেছি গুৰুত্ব দিয়ে। ভাবে নেকি ধৰা। আনক যদি হিংসা কৰা যায় বা আনৰ জীৱনৰ বিষয়ে যদি। বেয়াকৈ ভাবা যায়, তেতিয়া হ'লে তেওঁলোকৰ কিবা লাভ হ'ব। ত এনেকুৱা ধৰণৰ সমস্যা মানে যথেষ্ট বেছি দিয়া। সকলো ক্ষেত্ৰত মানে এই- ধৰা মানৱীয়তা, হিংসা আজিকালি সমাজত তুমি দেখা পাবাই। মানৱীয়তা গুণটো মানুহৰ নায়েই আজিকালি সমাজত। সৰু সৰু কথাতে তুমি এতিয়া উদাহৰণস্বৰূপে এতিয়া। বাছত চাবাচোন, বাছত যোৱাৰ পিছত তুমি- এই যিটো বাছৰ ধৰা, বাছখন ক'ৰবাত ৰখালে অলপ টাইমৰ বাবে। এতিয়া তাতে তোমাৰ যিবিলাক। যাত্ৰী থাকিব, তেওঁলোকে হাল্লা কৰিব যে ইমান টাইম কিয় ৰখাব লাগে। মই তেতিয়া ভাবোঁ আৰু মনে মনে ভাবি থাকো যে, তেওঁলোকে যিবিলাকে বাছ চলাই আছে বা কণ্ডাক্টৰ হওঁক, বাছৰ যিবিলাক চালক আছে তেওঁলোকেতো নিজৰ- ধৰা ল'ৰা-ছোৱালীক পোহপাল দিয়াৰ কাৰণে কিবা কাম এটা কৰি আছে। ত অলপমান ৰখিলেতো একো সমস্যা হ'ব নালাগে। যদি ধৰা মা যাত্ৰী বিলাকৰ ইমানে সমস্যা হৈ আছে। হয়তো ঘৰৰ পৰা দহ মিনিট, বিশ মিনিট আগতীয়াকে ওলাই আহক। তে এনেকুৱা ধৰণৰ মোৰ চিন্তা ধাৰা মনলৈ আহি থাকে আৰু কেতিয়াবা কেতিয়াবা যেতিয়া মই বাছত যাই থাকোঁ। বা কেতিয়াবা এ জানাই নহয় কেতিয়াবা লাগি যায় আৰু কাজিয়া লাগি যায়। যাত্ৰী আৰু তোমাৰ কণ্ডাক্টৰৰ মাজত ত তেতিয়া, তেতিয়া মোৰ এইবোৰ কথা মনত আহে মানে মানুহবোৰ নিজৰ স্বাৰ স্বাৰ্থৰ বাবে কিমান- তললৈ নামিব পাৰে আৰু নিজৰ স্বাৰ্থটো আগত ৰাখি কেনেকে কাম কৰিব পাৰে। তো সেনেকুৱা ধৰণৰে কথা দিয়া, বাকী নহ'লে- আজি বিশেষ একো কথা নকও দিয়া ইয়াৰ ওপৰত, এনে আৰু গৰম তাতে আৰু- কথা কৈ থাকিব নোৱাৰি নহয় ইমান, পিছত কেতিয়াবা এই বিষয়ে আৰু ভালকৈ বহি কিনে কথা পাতিম দিয়া।
অ', হ'ব দিয়া, পিছলৈ আৰু কেতিয়াবা কথা পাতিম আজিলৈ থৈছোঁতে।